হেল্ল'।
অহ ক'ত।
মই এইয়া। অকমান ওলাই আহিছোঁ তই।
মই এয়া ঘৰতে আছোঁ মই। এতিয়া সেইয়া বতৰটো কি কবি অই এতিয়া বৰষুণ দিছিল এতিয়াই ৰ'দ। খোৱা বোৱা হ'ল অ আমি মাত্ৰ খাই উঠিছো। অথনি বৰষুণ দি আছিলে কিনকিনিয়া মানে ইমান জোৰছে নহয়। এতিয়া চা ইমান ৰ'দ দিছে এতিয়া। টিকা ফটা ৰ'দ দি দিছে। বতৰৰ মহিমা মানে ধৰিব পৰা নাই।
কবি আৰু বতৰৰ মহিমা ধৰিব নোৱাৰোঁ তই আজিকালি।
অ ল'ৰাটো পালে নহয় জানো নে নাই।
উম।
এই জীয়া ভৰিলত যে পৰিছিলে যে ল'ৰাটো যে।
কোনটো কোনটো।
এই জীয়াভৰালিত যে পৰিছিলে।
অ অ অ পালে পালে তাক কালি আনিলে বোলে।
কালি আনিলে অ কিবা চাব মুখখন যে কেনেকুৱা হৈ গৈছে। চাইছা নে।
ত তই কি, অ তই দেখাইছিলি নে আৰু নহ তই আছিলি‌ যে আৰু বেলেগ আছে নেকি ফটো কিবা।
নাই, নাই সেইখনেই আছে মইতো মানে তোৰ চাই তোৰ যে এই তোক যে যোনখন দেখাইছো। তোক যোনখন দেখাইছো। সেইখনি মাত্ৰ অকমান মানে এয়া বেয়া একে মুখা পিন্ধা নিচিনা লাগিছিল ফটোখন।
অ
বাকী বাদ কি কবি তাৰ যে। তাৰ ঘৰৰ বহুত আশা আছিলে আশা। কি ঢুকাই গ'ল অ আৰু। এতিয়া কি ভাত চাত খালি নে নাই তই।
ভাত চাট মই ভাত নাই খোৱা ৰাতিপুৱা।
ৰুটি খালি। অ কালি বোলে তহঁতৰ আকৌ বৰতা ঢুকাল। হেল্ল' ঢুকাল ন।
কালেলো।
খবৰ আহ। খবৰটো ল'বলৈ যাব লাগিব ৰহ, আকৌ নগ'লো আকৌ বেয়া পাব‌ নহয় ইহেতে। কালিৰ বাৰু গৈছিলো এপাক তোক নেদেখিলোে মই তোৰ ত চাগৌ শশানত আছিলি।
অ' মষ্ট শশ্বানত আছিললো উম।
তাৰত কালি গ'লো আমি কেইটামান লগৰ কেই
ৰণক দেখিছো মই বাৰু দেই ৰণক।
ৰণক দেখিছো অ সি মোৰ তাক দেখিছো। ছো সি বাহ কাটি পেলাই ডাইৰেক্ট গুচি আহিলে।
অহ সি নকোৱা একে নকোৱা কলে কৰিছেি আহিলে।
কাওকে নকলে সি কৈছে বোলে সি নহয় সি এ এটা কথা কৈ গৈছিলে, কৈছে বোলে ৰখা মই আহি আছো ৰখা মই তাৰপৰা আহিিলওঁগৈ। মানে এই ঘৰৰ পৰা আহুগ বুলি কৈপেলাই নাহিলে আৰু।
উম, উম, উম, ন কোন আহিব ঘৰলৈ যোৱাৰ পিছত কোন আহিব গা ধুব নালাগিব নে কিবা।
সেইটোয়ে নহয় নহ মানে ঘৰ নহয় এইখন ঘৰ মানে ঢুকুৱা ঘৰখনলৈাই যোৱা কথা কৈছিলে সি লয় সি কৈছে মই ঢকুৱা ঘৰখনৰ পৰা আহোগৈ উ বাকী আজি কি ক্ৰিকেটটো খেলিবিনে?
তাকে খেলিম বুলি ভাবিছো কিন্তু এইয়া বতৰডালে যি কৰে বতৰ ডালৰ লগতে কথা বতৰডাল ভাল কৰিলে খেলিম।
নহয় মই মানে ৰণক কত থৈছো। যে ই তই জাগৰণক ফোন টা মাৰি সুধি থবি জাগৰণে মানে অথুননি আমাৰ লগত সাঁতুৰিব আহিছিল যে
উম, উম।
সাঁতৰিব হওঁতে মানে তাক মই কৈইপঠিয়াছো যে তই পিছখন এপাক চাই আহিবি। চাই পেলাই তই ফোন এটা মাৰিবি ৰণক।
উম।
কবি যে পিছখন শুকালে নে নে পানী এতিয়াও আছে যদি অকমান বোকা হৈ আছে মানে ৰাণপ লোৱা ৱযো কণ তেতিয়া মানে আমি তাত মাটি অকণ দি পেলাই খেলিব পাৰিম।
অ পাৰিবি মাটি দিব বুলি কওঁতে যন্ততে কোনো আকৌ হেৰি
নাই নাই এই সেইকণটো মাতি দিলা হয় নাই তাৰ পিছত এতিয়া যদি অকমান যদি মানে পানী কিন্তু এই আমি বেদাক ওচৰত আছে তেতিয়া নোৱাৰো। তাত মাটি দি খেলিব নোৱাৰো তাত কিয় কম বল পৰিবতো বল বইলে মানে ঢাপ খাই উঠিবই।
উম, উম, উম, উম,
মানে তাক ফোন তাক মাৰি লাগিলে মইয়ে সুধিম। সুধি পেলাই মই তোক খবৰটো দিম দেহ ন।
ঠিক আছে ঠিক আছে এ হেৰি তোমাৰ
হেৰি ভ ভাইনে কিবা হেৰিতেজোৱাৰ কথা কৈ আছিলে এডাল কি বুলি কয় অৰুণাচল যোৱাৰ কথা কৈ আছিলে।
অ এই জুলাই মাহত যাব বোলে।
উম তাকে ময়ো মানে কথাটো ভাবিছো হে তই এতিয়া এতিয়া হেদনাতোক সি ক'লে যে মানে কি তোমাৰ সিদিনা বাইক লৈ যাম বুলি এতিয়াটো এতিয়া টোতো দুইটাই নাই আমাৰ আছে মানে গাড়ী বিলাক বেয়া হৈ আছে।
আৰু স্কুটিটো নোৱাৰো ভুলটো নিবলে।
স্কুটিটো নোৱাৰো তাকে এতিয়া বাইক চাইক এখন মিলাব পৰা হ'লে ন। সেইটো একৰত বাইক চাইক এখন মিলাব পৰা হলে।
যাওঁ তই ইমান দূৰ ৰা তো এই উম, পুৰণা বাইক খনৰ ওপৰত ভৰসা কৰি যাব একে ভুলতো নোৱা ৰ'। এইখন বাইক লাগিব তোৰ মানে যোনখন বাইক চলি আছে এতিয়াও মানে তোৰ ধৰি ল' ভাল হৈ আছে মানে ধৰি ল' এ আমি অকল মোবিল টো ভৰাই পেলাই আৰু ধৰি ল' এয়াৰ ফিল্টাৰ চেয়াৰ ফিল্টাৰ চেঞ্জ বস্তুবিলাক ডাইৰেক্ট গুচি গ'লে হ'ল, আমি যদি এতিয়া ধৰি ল' এনে এনেই কথা দেখনোন ধৰি ল' তোৰ আমাৰ তোৰ ভিনদেউৰ গাড়ীখন লৈ গুজাও তাত তোৰ আমি এয়াৰ ফিল্টাৰ নহয় তোৰ মবিলটো চেঞ্জ কৰি যাব লাগিব, কিয় জাননে এনেই আমি আমি ইমান দূৰ ৰাস্তা যাম, যদি বাইচানস কিবা এটা নহক নহয় হৈ গলে।
উম, হৈ গ'লে তো
অ, নহ'লেতো বাৰু কথা নাই কিন্তু হৈ গ'লে
কথা নাই কিন্তু সেয়া আৰু ধৰি লওক খৰচাডাল ধেৰ হৈ যাব না।
অ', আকৌ সেইডালৰ তেলো একে দবল খাব নহয়।
উম, উম, উম, তেল বাৰু ইমান নাখায় দেই মই-মই জনাত মানে কাৰণ এইখন মাইলেজ অলপ দিয়ে।
দিয়ে যদি ফুল টেংকি কিমান ভৰাই?
ফুল টেঙি ফুলটেঙি সোতৰশ ষোলশ মান হয়।
সোতৰশ ন।
উম,
দুইটাই যদি পাৰোঁ অ', নহয় নহ শুন।
আমি হেৰি তিনিশ চাৰিশ কিলোমিটাৰ মান যাব পাৰিম।
অ', নহয় শুন এ ফুল টেংকি ভৰালে আপডাউন আৰামত হৈ যাব।
জানো হ'ব লাগে আকৌ ডিষ্টেন্সটো চাই ল'ব লাগিব ন।
সেইটো ডিচমিচটো আমি মানে, তোৰ ধৰি ল' কিমান মান হ'ব আ, তিনিশ। আহা যোৱা মিলাই কিমান মন হাব চাৰিশ?
কি?
কিলোমিটাৰ কিমান হ'ব?
উম, উম, জানো এইটো চাব গুগলত মাৰি চাব লাগিব ন মাৰি
গুগলত মাৰি চব লাগিব, এনেই মানে মুখত উলিয়াব নোৱা ৰ' দূৰ আছে কিন্তু দেই।
দুৰ আছে। দুৰ আছে।
আমি ভালুকপুং যাওঁতে কিমান দূৰ হৈছে, এতিয়াতো আৰু অৰুণাচল! অৰুণাচল। আও। অৰুণাচলতটো গম পোৱা নে নাই, পানী হৈ গৈছে বে পুৰা। ড্ৰামৰ পানী পুৰা, ড্ৰামৰ- ড্ৰামৰ পানী পুৰা অভাৰ হৈ গৈছে যে, সেইকাৰণে তাত পুৰা খুলি দিলে, এতিয়া পুৰা বান বান পানী। তাত পুৰা বানপানী। এতিয়া মানে তাত তো- ধৰি ল- এতিয়া ইহিতে যেনেকৈ কৈ গৈছে যে তাত ৰুম লৈ থকা মানে - হোমষ্টেই এটা ল'ব লাগিব। যদি যাওঁ। কিয় ক চাৰিটা আমি পাঁচটা- ছটা সাতটামান থাকিম। সাতটা মানে হোমষ্টে এটা ললে এই থেপা থেপিকে আৰামত থাকিব পাৰিম আৰু।
সিটোৱে।
তিনিখন বিচনা হলেও ছটা ছটা যদি যাওঁ।
হ'ল আচলতে এটা ডাঙৰ গ'লে ভাল কিন্তু এই তেওঁলোকৰ নিমিল আমাৰ মিল নাখাব।
উম, সেইটো হয় বাৰু কিন্তু নহয় তেওঁ ভাল লাগিব যদি ধৰি ল' যায় সিহঁতে এ
উম, সিহঁতৰ লগত আমাৰ মিলটো ইমান ভালকে নাখাব কাৰণ সেতে অলপ ডাঙৰ না আৰু খিনিতে লৈ লও, কিছুমান ক্ষেত্ৰত বেয়াও পাব পাৰে আকৌ।
ন, কৈ চাম। কৈ চোৱাটো বেয়া নহয়। কিয় কওঁ, আমি চা- জুলাই মাহতটো আমি এনেও যোৱা প্লেন কৰি আছো।
কৰি আছো।
অ যদি মানে, ইয়াত নহয় আমি বেলেগত যাম। সেইটোয়ে কথা। সিহতৰ লগতনো গ'লেহে হব নে, সেইটো ক'ত লিখা আছে।
সেইটোয়ে। সেইটোয়েটো মই তোক কৈছো, যে- ধৰি লও আমি বেলেগকৈ গলোঁ হয়। তই- মই অলপ দিম। বা হিনতে আৰু দিপু, নিখিল। এনেকে কোনোবা -কোনোবা ধৰি লও যাওঁ যদি যায়। ৰন বা যাওঁ বুলি কৈছে। এনেকে। সাতটা, সাতটা- আঠটামান হলে ভাল আৰু এতিয়া। ভাল দূৰ জেগা এটা যাব পাৰিম, আও ন।
উম। এতিয়া চবে, এতিয়া আমি দুটা গলেতো হৈ নহব ন। চবে ক'ব লাগিব।
উম।
এইবাৰ বুজিছ, কা -নাই। নাই। কাম কৰিম। বুজিলি?
হো?
আমি এতিয়া যাক- যাক সুধিম, তই যাবিনে বুলি যে
উম।
তাৰপৰা পইচাডাল একে লৈয়ে থ'ম। বোলো- তই পাঁচশ টকা এটা হ'লেও দি থ' আমাক। এনেই। সি এনে সময়ত আহি পেলাই কব যে, মোক ঘৰৰ পৰা যাব নিদিয়ে। হেনহে- তেনহে যদি সি পইচাটো দি থয়, সি নাযাওঁ বুলি ভুলতো নকয়।
উম।
বুজিলি? আমিতো যা- আমি তো যাম। আমা- আমাৰ ফিক্স। হয় নে নাই।
উম। এ যাম যাবলৈ মন আছে বে, ক'বাত বা ফুৰিবলৈ।
উম। এ যাবলৈতো চবৰে মন থাকে। কিন্তু মানে যাওঁ- যাওঁ বুলি চবে ভাবে গেও। কিন্তু মানে চবৰে, টাইমতটো আৰু মানে দিন টো নিমিলে যে আৰু, আচলতে যে -এই জুলাই মাহত পাৰি আৰু যাবলৈ বে। জুলাই মাহটো মানে এই ঘূৰিব, ফুৰিবই দিয়ে। তই যা। কৰ'বাত ফুৰ। অকন চাহ জেগাবিলাক চা। অ আমি কি কৰোঁ আমি কওঁ। ঘৰতে থাকো। কলৈকো নাযাওঁ। সন্ধিয়া টাইমত ওলাই যাওঁ। সেইডালেই
আমি কেইটা, আমি -আমি গোটেই কেইটা, আমি গোটেই কেইটা গুৱাহাটীলৈও, আমি গৈ পোৱা নাই। ন?
অ'। এই বা আমি যে, মানে -এই লাগিলে ৰৈ -লৈ গুৱাহাটীলৈ ফুৰিব যাব ন-হলো। কামাখ্যা মন্দিৰলৈ গ'লো। নহয়- আমি যে চাচোন তই নিজ যিয়ে ভাব আমি কত দিনৰ পৰা আমি দুটাই আমি তিনিটাই মানে প্লেন কৰি আছো যে এই ঢেক জলিত নে ক'ত ধোৱা মন্দিৰটোলৈ যোৱা। আমি সেইটোৱে এতিয়ালৈকে যাব পৰা নাই।
খা থাকিলে যাম ন যাম এই চোৱা পৰি গ'ল নহয় যাম যাম, এই চোৱা পৰি নহয় ৰ পাতটো ভাঙি ল প।
সেইটো তোৰ চোৱাৰাব তোৰ চোৱা ভাঙা পাছত যাম আহঁতে ন? মানে কিয় জানে মই আমি কৈছিলো যে ৰিজাল্ট ৰিজাল্ট ভঙা পাছৰ দিনাখন
উম। মও কৈছো। ময়ো কৈছিলো বাও।
উম। কিন্তু এই- সেইটো এতিয়া মানে পাছত দাই- দোষ ধৰিব বুজিছ? এপাক গৈ পেলাই, এই মজা মন- মজা বে এই মন্দিৰটো যে মন্দিৰটো মজা বে। বহুত ডাঙৰ মন্দিৰ। ডাঙৰ। এই খোল এটা তাতে আছে নেকি? ন। হেল্ল'। খোলটো বোলো, বৰদোৱাত আছে নে? ইয়াত আছে? হেল্ল'! খোলটো বোলো বৰদোৱাত আছে নে? ইয়াত আছে? অ'হ। ডাঙৰ খুলদা যে আছে যে।
এই বৰদুৱাত আছে বৰদোৱা।
অ' মই বৰদোৱা বুলি জানো কিন্তু নহয় মইছো ইয়াতো থাকিব পাৰ না।
বৰদোৱাত থাকিলে মানে তোৰ বৰদোৱা পৰাতিন আমি মানে যেতিয়া গৈছিলো হা হা?
ইয়াতো ঢেকীয়াজুলী খুলিব পাৰে ঢেকীয়াজুলী মন্দিৰটো কিহৰ কি মন্দিৰ শিৱ মন্দিৰ ন?
আহ।
শিৱ মন্দিৰ দিন যাব লাগিব প্ৰায় এতিয়া মানে আশা কৰি থৈছো তো আশাতটো মানে বেয়া হ'ব পাছত এনে আকৌ চাই ধোক ধৰিব। এইটো মানে চা যে বেলেগে নহলেও আমিটা হলেও যাম। এতিয়া ইমান ডাঙৰ নহয় মানে, সেইটো ইমান ডাঙৰ হলো এতিয়া একে যে লগ হ'লেহে যাব পাৰিম হেনে তেনে এতিয়া তইও নাযাও বুলি ক'লে মই সকলোৱও গুচি যাব, পাও কিন্তু এতিয়া মই তলৈ ৰখি দিম আৰু যে আমি দুইটাই কৈছিলো না যে যাম বুলি।
উম উম উম।
একেলগে যাম আৰু যে যোনদিনাখনে তাই মানে তোৰ তোৰ চোৱা ভাগিব এঘ চাৰ দিনীয়া ন, আমি ধৰি লও তেৰ দি তে তেৰ দনৰ দিনাখনতো যাব পাৰি ন?
হেৰি তোমাৰ এ কালি কালি দেখুৱাইছেতো যোৱা কাল তোমাৰ কালি ঊনত্ৰিছ চি ত্ৰিছ।
উম এক দহ তাৰিখলৈকে হৈ যাব লাগে দহ তাৰিখে এঘাৰ তাৰিখলৈকে।